হেল্ল'
উম।
কি কইতা?
মই এনেইয়া বহি আছো। তুমি?
মই শুই আছো।
ভাত খালা?
তাই নাই খোৱা। তুমি খালা?
অ মই নাই খোৱা মই বিয়া আছিলে যে বিয়ালে গৈছিলো। উম আহিছে, হাগেলে গাটো ধুই পেলাই অলপ ওলাই আছো কাৰেণ্টটো নাই।
উম উম।
উম।
আমাৰ ফালে আছে বাও।
উম।
নিয়ণে অহা যোৱা কৰি আছিলে।
উম।
উম।
শুলানে নাই হোৱা?
গৰম কেনেকুৱা দিছে
গৰমৰ কথা নকবা আৰু বহুত বেয়া গৰম বহুত বেয়া গৰম
উম
থাকিব নোৱাৰা গৰম
উম
ৰাতিপুৱা বৰষুণ দিলে বৰষুণ দি
উম
তাৰ পাছত আকৌ এইকন কৰি দিওঁ
উম
উম বৰষুণ আহি মোৰ পাই অকমান পাছত
আহিব নেকি
আহিব পাৰে
সম্ভৱত
উম
উম
বৰতো কেনেকুৱা জানো
সেইটোৱে ঠিকেই চলি বৰ্তমান লৈকে
উম উম উম
হেল্ল তই কৈছিলি তৰা ওলাই আছে বাৰু বতাহ মাৰিব লাগিছিলে অকমান বতাহ মৰা হলে ভালহে লাগিলে
উম
উম
ৰাস্তাত আছা
উম
ৰাস্তাত আছা
কুলতে অকলে অকলে বহি আছে এজনো নাই
অ কেলে অকলে বহি আছা
উম
কেলে অকলে বহি আছা
এনেই ঠাণ্ডা লাগিছে টোপনিও যোৱা নাই
অ এই গৰমত শুব নোৱাৰি
তাকে মোৰ গা ধুই দিলো একদম মোৰ ঠাণ্ডা নিচনা লাগি আছে ক
অ এইটো সেইটো সিহঁতে শুবলৈ ভালে লৈছে
উম
তুপনি একাই আহে যে
উম
উম
এই তৰা ওলাই আছে বতাহ একণো মৰা নাই এইফালে কাৰেণ্টোও কাটি থৈছে শুবলৈও অশান্তি
উম
উম
সেইটোৱে
উম
উম ভাত কিহে খালা
কি বস্তু
ভাত
ভাত নাইখোৱা বিয়া ঘতে খোৱা
তাকে ভি আইপি খালা
বিয়াত খুৱাইছিলে পনিৰ খুৱাইছিলে তাৰপিছত কাঠফুলা খুৱাইছিলে
অ
তেনেকে মাটি দালি আছিলো
অ
আকৌ আছে মছিদালি
অ
তাৰপিছত জেলি বনাইছিলে পোলাও আছিলে
অ অ
দৈ গাখীৰ
উম
বহুতেই বহুত অগৰম বগৰম বনাইছে
ও ও
ভালে আৰু ন উ তাপা তাপা
তোমাৰ চাউণ্ড আহি আছে
এফালে আহা বাও
গৰমত খাবও নোৱাৰি‌ একো
উম
মই তোমাৰ বিয়াত
উম
উ
খাই পোৱা নাই না উম এ নকও
অ
এডখ এডখ শেষ কৰি লৈ এ নকও এইটো তাৰ হয় উম কয়
খালো চাহ খালো মই
উম
তাউপত বাদ
অকল চাহ খালা না বেলেগ কিবা খালা
খালো বিস্কুট খালো
উম
তেনেক তেনে খাই থৈ দিলো
উম
উম
উ তাতে নাই ন পনীৰ মানে পনীৰটো খালো বাৰু
অ
কেনেকুৱা হৈছিলে খানা?
হু হু?
খানা কেনেকুৱা আছিলে বিয়া? শুনিছা নাই?
শুনিছো। কোৱা?
কেনেকুৱা আছিলে বোলো?
পনীৰ খাবলে বেয়া হোৱা নাছিলে ভালেই হৈছিলে।
অঁ।
সেইটোয়ে পনিৰটো তেনেকৈয়ে বনাইছিলে সেই তেলত দিছিলে ন
উম
তেলত দিয়াৰ পিছত তেলতো ধুনীয়াকে ফ্ৰাই তেলত এ পনীৰটো তেলত দিয়া নাই বাৰু তেল দি তেলত পিয়াজ দি দিছে পিয়াজ দি তাতে বিলাহী দি দিলে অলপমান।
অ
বিলাহীটো ত' দি দিলে বিলাহী দিয়াৰ পিছত তাত কি কৰিলে এইটো কি আছিলে আদা নহৰু যে
অঁ।
আদা নহৰু পেষ্টটো তাত দি দিলে
উম
আদা নহৰু পেষ্টটো দিয়াৰ পিছত অলপ দেৰি ভাজিলে
অঁ
অলপ দেৰি ভাজা পিছত উম অলপ দেৰি যেতিয়া ভাজি ভাজি ভাজি ভাজি হৈছে ন তাত কি কৰিলে পিচি থোৱা সৰিয়হ দি দিলে
উম উম
পিচি থোৱা সৰিয়হ দি দিয়াৰ পিছত এ অলপ দেৰি লৰালে লৰাই লোৱাৰ পিছত সৰিয়হ দি সেইখনে দি অলপমান লৰালে তাত আলু দি দিলে সিজাই থোৱা আলু।
উম
সিজাই থোৱা আলু দি পেলাই নিমখ হালধি এনেকে দি দিলে সোৱাদটোৰ কাৰণে দি পেলাই অল প দেৰি এনেকে উতলিলে উতলাই পেলাই অলপ মান পানী দিলে, তাতে উতলোতে উতলাই কি কৰিলে তাত আকৌ যিখিনি মানে পনীৰ কাটি থোৱা আছিলে
অঁ অঁ।
সেইবাৰ নিজে নিজে উতলিলে।
অ।
পনীৰ খিনি দি পেলাই অলপ দেৰি উতলালে খাব পৰা জোখত কেতিয়ানো হ'ল
উম
তেতিয়া নমায়ে পেলাই
উম মোৰ ভুকে লাগিছে।
দি দিছে লগত।
উম
উম।
মোৰ বোলো পহু ভাল লাগিছে
উমঁ চাহ খালা?
খালোঁ খালোঁ সন্ধিয়াতে খালোঁ।
পানী কে খাবা পানী।
উম, পানী আনি থৈছোঁ মই।
পানী আজি ধেই পানী খাইছোঁ।
উম।
বেয়াকে লাগি আছে।
উম।
উম।
উম।
তাকেহে পাই, বতৰ যি পৰিছে।
খতিমটি কৰি আছে উম খঙো উঠে।
এদিন মই মনে
পানীও লাগে, ৰ'দো লাগে।
উম।
উম।
একেহে বৰষুণ দিলেকে ৰ'দ দিব লাগে।
উম।
আকৌ ৰদ দি থাকিলে, আকৌ বৰষুণ লাগে।
উম।
উম। এটাহে দুইটাই মিক্সিকে এই কৰি দিছে।
খেতিৰ কাৰণে, খেতি
সেইটোৱে
বিয়াত চাগে আজি গৰমত, থাকিব পৰা নাই চাগে। বিয়াত চাগে গৰমত থাকিব পৰা নাই।
বিয়াৰ নাই মানে গৰম নহতি আমি কেটাৰিং কৰিব হে গৈছোঁ কেটাৰিং কৰি ফেলাই উঠি থাকিবলগীয়া হৈছে, একেইটা জেগাতে ফেনো হাৱা নাই কোনোবা কাৰেণ্টটো আহে, কোনোবা সময় কাৰেণ্টো নাথাকে।
উম।
আহে অনোকা কৰি আহে, গৰমত গৰমত ঘামি জামি কৰিবলৈ আৰু বেছি গৰম থাকিলে একো কাম বন কৰিবলৈও মন নযায় ন।
অ'
উম।
বহুত কষ্ট এইবোৰ।
উ, কষ্টটোন।
উম।
উম। তাকে -তাকে।
উম।
মতি চাতি ৰুই হলনে তোমালোকৰ?
মাটি ৰুই হল অ।
খবৰ খাতি ভাল আৰু? আমাৰ আ, ৰুলে অঁ।
উম।
উম।
খবৰ খাতি ভাল?
আছে আৰু।
আছো-আছো।
তুমি বনাব জানা নহয়।
জানো আৰু।
কি কমিব তাৰ মানে।
জানো মাংসও জানো, তাপা দিম চিম ভাজিবও জানো।
উম।
মানে কোৱাহোন।
আবেলি দিম আৰু ভাততো যে।
উম।
ভাজি বনাই সেইটোক পুৰা
উম।
তো কওঁনে।
কোৱা?
তোমাৰ ফাৰ্ষ্টতে কেৰাহীখন পাতি পেলাই।
উম।
সেইকখন গৰম হ'লে পিয়াজ অ, তেল অকণ দি দিবা। -
উম।
তেল অকমান দি তাৰপিছত, তেলটো গৰম হলে তাত পিয়াজ দি দিবা।
উম।
আৰু জলকীয়া এটাও দি দিব পাৰা।
উম।
উম।
তাৰ পাছত তোমাৰ দিমটো ভাঙি দি দিবা।
উম।
অলপ দেৰি ভাজিবা।
উম।
অ', তাৰ পাছত ভাতটো দি দিবা বা নিমখ দি দিবা।
উম।
এনেকেই বনাই।
আচ্ছা। আৰু।
খাই ভাল লাগে।
আও বেলেগ কিবা বনাব জান নি
জানো মাছো জানো, মাংসও জানো বেলেগ
কেনেকে বনোৱা, কি বনোৱা মাছটো কেনেকে বন
লৈ ফাৰ্ষ্টতে ভাজি লৈ
উম
তাত ফ্ৰাই কৰি তাপা মানে মাছ আলো
উম
সৰু সৰু কে আলু কাটি পেলাই সিজাই ল'ব লাগিব ফাৰ্ষ্ট
ওম
তাৰপাছত তোমাৰ মাছটো ভাজি দি
উম
আকৌ মাছটো কাঢ়ি লৈ তাৰপিছত তোমাৰ কেৰাহীখনতে তেল অকমান দি
উম
তাপা তোমাৰ এই আদা, নহৰু অলপ দি পেলাই ভাজিব লাগিব
উম
তাপা তোমালোকৰ সেই ক উ বিলাহী কাটি সৰু সৰুকে কাটি পেলাই তাত দি দিব লাগে।
উম
তেলতে তাপা পিঁয়াজ, এনকা নহৰু, বিলাহী চব ভাজিব লাগে
উম
তাছত হালধিও দিব লাগে।
উম
তাৰপিছত তোমাৰ সেই আলুখিনি মোহাৰি,
উম
মোহাৰি দি দিব লাগে তাৰ পিছত ধু মুহাৰি দিয়াৰ পিছত ভাজিব লাগে অকণমান দেৰি
অ
ভজাৰ পিছত পানী অকন দি দিব লাগে।
অ
তাপা নিমখ অকন দি
উম
এই মাছ দি পেলাই
উম
অলপ দেৰি ঢাকি থব লাগে।
উম
তাপা ঢাকি থৈ পেলাই তোমাৰ হ'বই।
উম
কেইখিলি মান উম ধনিয়া পাত
অ
এনেকে দি দিব লাগে
উম
এ কি গৰম মছলা এনেকে দিলেও হয় নিদিলেও হয় আৰু।
উম।
এইেৰি তেনেে
উম।
এনেকে বনাও।
উম।
অচ্ত প
উম।
পুৰা ইজি যে আৰু।
উম।
মে মে বনত
আৰু বেলেগ কিবা বনাব জানা নাই?
জানো- জানো মাংস জানো। মাংস জানো।
উম, অ'
অ' মাংসটো ভাজোতে মচলা চচলা দি।
উম।
আদা নহৰু পিয়াঁজ অকণ দি মঠি ল'ব লাগে।
অঁ।
অলপ দেৰি থৈ।
উম।
অ' কেৰাহীখনত তেল অকণ দি পিয়াঁজ আদা নহৰু চব ভাজি। মাংস দি দিব লাগে।
তাৰপিছত?
বাকী চব ভজাৰ পাছত।
উম।
তাকে।